মই ই কি কৰি আছ
মই ঘৰতে আছো তই
মো ঘৰতে ভাত চাত খালিনে
নাই তো খালো আৰু আবেলি ভাততো নাই খোৱা
মইও তাকে আবেলি নাই খোৱা ৰাতিপুৱা খালো বাৰু কলেজ গলোতো তাত ইণ্টাৰ্ণশ্বিপ কৰিলো ভালে লাগিলে বা কৰি
এ হেৰি মই যে তোকে হেৰি এটা দিছিলো যে
কিবা ৰাতিপুৱা যে জব এতাৰ বিষয়ে কৈছিলো কালি নে ৰাতিপুৱা
অ অ আজি আজি নাই নাই চোৱা নাই চোৱা নাই এতিয়ালৈকে এ ঘৰত সুধিলও ঘৰত মানে মানুহ নাই এতিয়া চব পথাৰলৈ গ'ল
এ হেৰি এইটো কি বুলি কয় এ চৌবিচশটো ৰিটাৰ্ণ হ'ব চাগে দেই মই অলপ চাইছোঁ মানে ৰিচাৰ্জ কৰি
অ অ হে ৰিটাৰ্ণ হলে কৰিব লাগিব যদি যদি নহয় মানে কৰি লাভ নাই পইচাটো এনেই যাব নহয় হেল্ল'